হেল্ল' অহ। কি কৰিছা?
এইয়া আছো। তুমি কোৱা কি কৰিছা?
মইয়ো আছো এনেই কি কৰিম আৰু।
ভাত-পানী খালা?
অ, চালো চালো তুমি।
মই খাই বৈ বহি আছো একেবাৰে।
অঁ।
বিন্দাছ কৰিবলৈ একো নাই মোৰ গ্ৰোপতেম মেছেজ এটা দিওঁ। তুমিও, ফ্ৰী থাকিব পাৰা মেছেজ দিলো তোমাক।
অ'হ।
ফ্ৰী থাকিলে কল চল এটা কৰো আৰু।
ওঁ তাকেই।
দূয়ো মিলি বিজনেছ এটা খোলোঁ বুলি। এই কল কৰিম কৰিম বুলি ভাবি আছো তোমাক।
অ তাকে কি বিজনেছ কৰিম বুলি ভাবিছা।
মই ভাবিছো এনেকে বইলাৰতটো আৰু মানে গাহৰি মাংসটোতো বহুত। মানে প্ৰফিট আছে গম পাইছানে?
অ, পাইছো বাৰু।
এইটো যদি মেইন ৰাস্তাত যদি তুমি এনেকে ফাৰ্ম টাইপৰ খুলি পেলাই যদি তাতে কটা মানুহ বা বনোৱা মানুহ এনেকে দিয়া মানুহ কাটি বাছি এনে যদি ৰাখি পেলাই ভাল। সেই বিজনেছতো দুয়টাই মানে দুজনে যদি মানে আগবঢ়াওঁ। এ ভাল হ'ব মানে গাহৰিতটো প্ৰফিিত আছে কিন্তু মানে হেৰি। হেৰি হয় লেতেৰা হয়, কাৰণ জেগাতো অলপ বেলেগ লাগে ন ঘৰত নোৱাৰা।
অহ'।
পথাৰ এনেকোৱা লাগে ন সেইটো কাৰণে, মই। এয়া ভাবি থৈ দিছো তোমাৰ লগত বুলো ডীছকাছন কৰিম। আাইতা তুমিওঁ কোৱা কেনেকুৱা শুনো।
বেয়া হ'ব বাৰু, অলপ দূৰত হলে ভাল।
তাকেহে মই ধুনীয়াকে চাইন বৰ্ড এখনো বনাম ভালকে ন। লাইনত, মেইন ৰাস্তা যদি হয় ভাল হয়।
অ'।
তুমি যাব পাৰিব বস্তুটো ধূনীকে ফ্ৰাম খুলিম তাত মানে মানুহবিলাক ৰাখিম আৰু যাতে মানে সৰু সৰু। অ', বাচ্ছাবিলাকক এনে খোৱা বোৱা বস্তুবিলাক দিয়ে, দানা চানাবিলাক দিয়ে, পানী দিয়ে। লাইট চাইটবিলাক ফিটিং কৰিম ভালকৈ ঘৰ এটা।
লাইটতটো এনেওঁ লাগিবই বাৰু।
অ 'লাইট লাগিবই তাৰপিছত, এইবিলাক মই এইযোৰ সৰু। ত ই যদি আমি লিডাৰ মানে মেম্বাৰশ্বিপ এটা খুলি পেলাই ধুনীয়াকে। কবিয়ে দুইজনীয়ে মিলি কিনে। তেওঁ চচিয়েল মিডিয়া দিলেও ভাল হ'ব।
অ, ' তাতে এটা আইডি এটা খুলি দিবা। ইষ্টাগ্ৰামত নহ'লে ফেচবুকতো এটা খুলি দিব পাৰি।
ওহ, ফেচবুকত একাউণ্ট। এটা খুলি ধুনীয়াকৈ ন ডিজিটেল মাৰ্কেটিঙৰ ওপৰত নেওঁ খুলি তেতিয়া মানুহ বিলাক আহিব। অ, খুনিছো বুলি গম পাব ওহ, মই ভাবিছো। আমাৰ দেউতাৰ লগত ভালকে কথা বতৰা পাতিম নেকি মানে দেউতাহতে অভিজ্ঞতা থকা মানুহ ন।
অহ'।
চ' দেউতাহঁতে জানিৱ এইবিলাক কথা ভালকে
হেল্ল'। শুনিচাবা।
অহ' তুমিও আহিবা ভালকে কথা বতৰা পাতিম ন।
অহ'।
এতিয়া বিজনেচটোৰ কথা বেছিকে ভা মানে ভাবিব পাৰিম, আগলৈ কেনেকে কৰিব লাগিব। তুমি ঘৰত কথা পাতিচাবা, তোমাৰ ঘৰত দিয়ে নে নিদিয়ে বা। কাৰ এইটো মানে ইনভেষ্টমেন্টো কৰিব লাগিব ন ইনভেষ্টমেণ্ট কৰিলে তেতিয়া প্ৰফিট ওলাব, আমি যদি বেছি ইনভেষ্ট কৰো তেতিয়াহলে বেছি কে প্ৰফিট পাম আৰু লছো হ'ব বাৰু। অকল যে প্ৰফিতে হ'ব সেইটো নহয়।
অ লছটো এনে অলপ হ'ব বাৰু।
হা, লাজটো এনেকুৱা নহয় যে হা
ইনভেষ্ট কিমান কৰিম বুলি ভাবিছা?
এতিয়া কিমান হয় কথা বতৰা পাতিলেহে গম পাম মানে পাপাৰ লগত। মানে আইডিয়া এটা পাই যাম ন, কথা কথাখিনি কলে। ইমানখিনি হলে তোমালোকৰ প্ৰফিট হ'ব। এতিয়া তোমালোকে বেছিকে খৰচ নকৰিবা বেছিকে খৰচ কৰি তোমালোকৰ লছতো গুচি যাব পাৰে। গোটেইখিনি যদি লছত গুচি যায় তেতিয়া ঘূৰাই কেনেকে আনিবা?
উ সেইটোৱেটো।
সেইকাৰণে ভালকে কথা বতৰা পাতি চাব লাগিব দেউতাৰ লগত, কাৰণ অভিজ্ঞতা থকা মানুহ ভালকে আমাতকে জানে। টো ন।
অ,
আমি জানিব ভালকে বুজি শুনি ল'ব লাগিব কথাটো কিন্তু ধুনীয়াকে চাই দোকান চোকান এখন খুলি পেলাই দুয়ো বহি থাকিম বা তাতে মানুহও ৰাখিম। চাইন বৰ্ড এখন ভালকে বনাম এনেকে মানে সৰু বা পুহিম আৰু চাম। টাইপ অ তাৰপিছত মানে কাটা বাচা মানুহ থাকিব যাতে
পাৰি বাৰু।
দাৰ দিব পাৰিম।
অহ।
মানে গাহৰিতটো কিয়োৱা নাই জানা বেছিকে দুইটাই মানে প্ৰফিতে আছে কিন্তু সেইটো মানে অলপ লেতেৰা। হয় আৰু গোন্ধাই ঘৰত নোৱাৰা সেইটো সেইটো পথাৰ এলেকাত কৰিব লাগিব গোন্ধাই। কিন্তু মানে সেয়া নিজৰ কিবা এটা ভাল বস্তু পাবলৈ বেয়া বস্তু হেৰি কৰিবই লাগিব গম পাইছ নে? পইচা পাবৰ কাৰণে উপায় নাই কৰিব লাগিবই বহুত মানুহে কৰি আছে যিহেতুকে খাই আছে।
উম, লাগিব এ।
সেইটো এ বহুত মানুহে কৰি সেইটোকে খাই আছে উম। ত' আমি ভাবিছো সৰুকে খুলিম বুলি প্ৰথমতে সৰু পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছো।
অ'হ।
ন' মানে ইনভেষ্টমেণ্ট সৰুৰ পৰা কৰে। তাকে ময়ো ভাবিছো তেনেকে সৰু পৰা তুমিও আধা আধি কিবা হেল্প কৰিবা ময়ো কিবাকে অলপ হেল্প কৰিম। দেউতাহঁতো থাকিবে বাৰু বুজাবৰ কাৰণে। অলপ ইমান ডাঙৰ মানুহৰ সহায়ত থাকিলে মানে কি হয় বুজি পোৱাত সহায় হয় আৰু কেনেকে চলাব লাগিব। হব অলপমান চাই কৰি দিব আমাকো
উম।
নে কি কোৱা?
অ, হয় বাৰু সেইটো কথাটো।
অ' মাহঁতৰ লগতো কথা পাতি চাম। কি কয় ন বিজনেচৰ ক্ষেত্ৰত তোমালোকৰ ঘৰতো সুধিছাবা মাহঁতক কি কয় মাহঁতে দিব বাৰু কিন্তু মানে ভালকে কথা চথা পাতি পাতিলে মানে ভাল হয় আৰু
উম।
এইবিলাক মানে বস্তুও আনিব লাগিব দানা পাতি আনিব লাগিব খৰচাও আছে ন।
খৰচাতটো এনে হব বাৰু
উম, যিমান দিম িমান পাম মানে আমি লছত গ'লে এনেকুৱা নহয় দোকানখন বন্ধ কৰি দিম কেইদিনমান ভালকে হেৰি কৰিব লাগিব আৰু ৰখিব লাগিব কাৰণ এখন অ, এখন দোকান মানে চলল চলোৱা বুলি কলে পতককে নহয় মানে প্ৰথমতে অলপ ৰখিব লাগিব। উম, ইনভেষ্টমেন্টো লাগিব অলপ কষ্টও কৰিব লাগিব লগিবও মানে হেৰিখিনিৰ লগত পুহিবৰ কাৰণে ভালকে সেইটোয়ে কষ্ট কষ্টটো কৰিবই লাগিব বাৰু মানুহ ৰাখিব লাগিব তাৰ কাৰণে কাৰণ আমি দুজনে টো নোৱাৰিম বাৰু ইমানখিনি কৰিব কাৰণে খোৱা দিয়া কৰা উম, ভালকে ৰাখিব লাগিব চাফা চিকুণ কৰিব লাগিব জেগাটো আমি চাফা চিকুণ কৰি ৰাখি ভালকে জেগাটো মানে প্ৰকৃত কৰি ভালকে ধুনীয়াকে যেতিয়া অলপ চলপ মানে ভাবিছো যে প্ৰফিট প্ৰফিট হ'ব আৰু তেতিয়া আমি ধুনীয়াকৈ ভিডিঅ চিডি বনাই পেলাই চচিয়েল মিডিয়াত দিব পাৰিম।
অ'
তুমিও একাউণ্টটা খুলি আমাৰ মাৰ্চ কৰি পেলাই একেলগে ন' ভিডিঅ' দিব পাৰিম হোৱাট হোৱাটছআপতে হওক ইনষ্টাগ্ৰামতে হওক ফেচবুকতে হওক ন, তেতিয়া ডিজিটেল মাৰ্কেট হলে কি হয় জানা বহুত মানুহ মানে কিছুমান দূৰত থাকিলে মানে আমাৰ যোগেদি মানে পাই যাব।
অ, পাৰিব বাৰু
কিছুমান মানুহে পায়ো যাব তে ভাবিব যে ইয়াতে কম দামতো হয় আৰু ভালকেও মানে ভালকে বিক্রি কৰি আছে? ইমান লেতেৰা খেদেলা নহয় ভালকে চাফাকে কৰিব লাগে চব কাম।
উম, চাফাকে কৰিলে ভালে চলি যাব আৰু।
উম, আৰু লেতেৰা খেতেৰা হলে কোন আহিব তোমাৰ দোকানলে কোৱাচোন বাৰু। তোমাৰ যদি পৰিপাতিয়ে নাই হয়নে নহয়?
উম, পৰিস্কাৰ থাকিব লাগিব তেতিয়া মানুহ বিলাক আহিও ভাল পাব।
উম। সেইটোৱে প্ৰথমতে যে আমি যোনটো দাম ন সেইটো অলপ কমাই কমাই দিম।
অ কমাই কমাই দিলে তেতিয়া
অ তেতিয়া মানে মানুহ মানুহ আহিব তেতিয়া।
অ'।
উম। মানুহ মানুহ বিলাক প্ৰথমতে মানে কম দামতে আনি ল'ব লাগিব গম পাইছা। মানে বেছি দাম কলে যে মানুহ বিলাকে মানে ল'ব ইচ্ছা নকৰে। তোমাৰ অ' বেলেগ দোকানো আছে অ' মানে এনেকুৱাকে মানে চাইন বৰ্ড আৰু মানে এনেকুৱাকে ধুনীয়াকে হেৰি কৰিব লাগে যাতে মানে মানুহে ভাবে যে দোকানখন ইমানো বেয়া নহয়।
অ, সেইটোয়ে আৰু।
এনেই হেৰি জেগাটোতো বাৰু আমাৰ হেৰি আমাৰ মেইন ৰাস্তাতে হ'ব?
অ, মেইন ৰাস্তাত হ'লে ভাল হ'ব বাৰু। ধৰি লোৱা তাৰ মানুহ চানোহ অহা বেছিকে অহা জেগাত।
অ, মানুহ চানোহ বেছিকে আহা জেগা লাগে উম, মওঁ সেইটোয়ে ভাবিছো। যোনটো মানুহ মানে বেছিকে সোনকাল আহি পেলাই লৈ পেলাই গুচি যাব পাৰে এনে মানুহ বিলাকে বিচাৰি নুফুৰে আজিকালি বুজি পাইছা?
অ',
দোকান এঠাই য'ত পাইছো লৈছো আৰু গৈছো মানে।
উম, তেনেকুৱাই আৰু।
ইমান চাই নাথাকে বুজি পাইছা?
অ',
অ', তুমিও আহিবা আমাৰ ঘৰত ঘৰত আহিবা বোলো আমাৰ ঘৰত
অ, ' যাম বাৰু সময় সুবিধা, সুবিধা মিলাই
উম, সময় সুবিধা মিলাই আহিবা ভালকৈ কথা বতৰাখিনি পাতিব লাগিব এবাৰ তুমি আমাৰ পাপাৰ লগত কথা পাতি চাবাচোন মানে মোবাইলত এনেইতো লগ ধৰা হবই বাৰু তেওঁ তুমি কথা পাতি চাবা বাৰু ভালকে কি কয় বিজনেছৰ ক্ষেত্ৰত তেওঁ অভিজ্ঞ তেওঁ জানেও তোমালোকৰ পাপাও সুধিছ বা কিজানি জানিবও পাৰে
অ', উম, উম, হয়, হয়
অ', মাকো সুধিবা কিবা যদি আপত্তি আছে
সুধিব লাগিব বাৰু
এনেই তাৰে যিমানখিনি মানে ইনভেষ্ট প্ৰফিট হ'ব তেতিয়া আমি ফুৰিবও যাব পাৰিম
অ', পাৰিবা
অ, ' ভালকে কিবা এটা আৰু অ', মিলি কৰি কিবা এটা কৰি ক'বালৈ যাবও পাৰিম বা কিবা এটা
আহ, তাকে এইটো ফুৰিব যোৱাতটো পিছত ভাবি লম দিয়া আৰু
তাকেহে মই ভাবিছো প্ৰথমতে, প্ৰথমতে হেৰিতটো কৈ লওঁ
অ, ' বিজনেচটো কৰি ল আগত জেগা চেগা চাই ল'ব লাগিব ন।
জেগটো প্ৰথমতে চাই লওঁ তাৰপিছত ভাবো কি কৰো ন
অ',
মই ভবিছো ভালকে অলপ কৰিলে ভাল হয় আৰু বস্তুখিনি
অ',
ন
ভালকে কৰিব লাগিব, বেয়াকে কৰিলেনো কোন আহিব, কোৱাচোন
তাকে, এ মানে সেইটোহে সু এইটোহে অসুবিধা‌ জানা আৰু ৰখা খোৱাতটো যে, মানে বহুত বস্তু মানে কি কৰিলে, বস্তু এটা পুহিলে সৰু পৰা ন মৰি যায় ভালকে আপডাল কৰিব লাগিব, এইটো বস্তু বহুত সোনকালে মৰে জানানে
অহ', মৰে বাৰু
অহ', বহুত মৰে, গাড়ীতে মানে আমাৰ ইয়ালৈ আহে ন, গাড়ীত আহোতে মানে বহুত মুৰ্গী মৰি মৰি যায়, কম দামতে দি দিয়ে আৰু লোকচান হৈ যায় সিহঁতক সিহঁতেটো দামতে কিনি আনে আনে ন, সেইটো পইচা সিহঁতৰ লোকচানত গুচি যায় চ' এনেকুৱা মানে আমাৰো হ'ব পাৰে যে মানে, আমি যদি আনো তেনেকে মুৰ্গীত, তেতিয়া মানে দুই তিনিটা মানে মৰি যাবও পাৰে
উম', মৰি মৰে বাৰু ঠেকচনি খাই
অহ', এই চেপা খাই পেলাই কিছুমান মৰিও যায়
অহ',
চ' তাকে আমি ভাবিছো মানে ভালকে, কথা বতৰা খিনি পাতিম আৰু কি হয় কি নহয় ন
অহ', হ'ব তোমালোকৰ ঘৰত যাম তেতিয়াই ডিচকাচ্ কৰি ল'ম
ঠিক আছে বাৰু আহিবা
হ'ব দিয়া আৰু ন
অ', ঠিক আছে দিয়া